অ কোৱা
কি কৰি আছা
মই তোমাৰ এ এই গা ধুই পেলাই এই মাত্ৰ আহিছো তোমাৰ মানে এ আমি খেলিব গৈছিলো যে আজি হয়। খেলিব গৈছিলো খেলি অহা পাছত এতিয়া গাটো ধুইছো এতিয়া বহিছো জাষ্ট এইমাত্ৰ আহি তুমি
অ ময়ো একে মানে মানে আমাৰ ঘৰত কাম চলি আছে কাইলৈ সুধিৰ হব যে
অ যি আমাৰো একেই চেইম এতিয়া আকৌ যিহে গৰম পেলাইছে দিনত আজি
এই কবা আৰু এই কেইদিনমান বৰষুণ দিলে এতিয়াও গৰম দি দিলে ন ঘপ পক ত মানে গৰমতটো আছে অলপমান
এতিয়া বাৰিষা দিনত বৰষুণ বেয়াও দিবহে লাগে এতিয়া যিহে ৰ'দ দিছে আৰু
উম কি কৰিবা উপায় নাই প্ৰকৃতি বস্তু
উম এতিয়া কি আমাৰ আমি কলেনো ক'ত হ'ব এতিয়া যেতিয়া মন যায় তেতিয়া হ'ব আজি ৰ'দ কাইলৈ বৰষুণ
এনে কিবা খো খোৱা মেলা হল নে নাই আছো এনেই
অ মই আছো বাৰু মই এইটো তোমাৰ চাহটো মায়ে বনাইছেহে কিন্তু এতিয়ালৈকে খোৱা নাই খাম আৰু বাহতে খাম তোমাৰ এই এতিয়া কি কিবা পঢ়ি আছা নে কিবা জব কৰি আছা নে নে
মই ডিগ্ৰী মানে এটা চেমিষ্টাৰ বেগ লগাৰ কাৰণে এবাৰ পলিটিকেল চায়ঞ্চত এক্সাম দিলোঁ বাৰো, জোনটো বেক লাগিছিলে। চ এইবাৰ এণ্ট্ৰেন্স এক্সাম কাৰণে এপ্লাই কৰিলোঁ তিনি তাৰিখে একজাম আছে
অ ক'ত তোমাৰ ঘৰ
মোৰ ঘৰ এইটো নালাগে বাৰু হেৰি এইটো কি বুলি কয় তুমি কি কৰি আছা বৰ্ত
মই বৰ্তমান এতিয়া তোমাৰ এই মাত্ৰ বাহিৰলৈ ওলাই আহিছো তোমাৰ মানে এই বাহিৰত গৰমতটো বেছি যে আৰু নেটৱৰ্কৰ ইছু হয় বহুত
আজি ফুৰিব গৈছিলা মানে নে কি খেলিব গৈছিলা?
খেলিব গৈছো ও ক্ৰিকেট
অ লৰা মানুহবিলাক ক্ৰিকেট ন
মা মানে আবেলি সদায় কি কি চলে যে। ই এতিয়া জুলাই মাহত তোমাৰ চামৰ বিকেচনত ক'ৰবাত ফুৰিব যোৱা প্লেন কৰ'ৰবাত যোৱা তেনেকুৱা নাই প্লেন নাই?
প্লেন মানে কোনো লগৰ নাই অ লগৰ থকা হয়তো গ'লো হয় ন অকলে অকলে কি ফূৰ্তি কৰিবা
উম সেইটোয়ে আমাৰ আকৌ এতিয়া তোমাৰ প্লেন এটা বনাইছো টাৱাং যোৱা এ চাৰিটা পাঁচটা মানে মানে এতিয়া যোৱা ল'ৰাখিনি আৰু মানে বইস ট্ৰিপ গাৰ্লচ নাই
উম উম
যাম দুদিনমান থাকা কে তাৰ পাছত গুচিম আহিম আৰু যিহে এতিয়া মানে তোমাৰ অৰুণাচলো যাব নোৱাৰা অৰুণাচলত পুৰা পানী অ এতিয়া চডেনলি এতিয়া এই প কেতিয়া পৰহি নে কেতিয়া তোমাৰ ডামৰ পানী এৰিছে গোটেই ৰিল চব পাইছাই চাগে পুৰা বানপানী পুৰা পুৰা বান পানী সেইকাৰণে তাতো অৰুণাচলত যাবো ভাবি ব নোৱাৰে তাত ক' ভাল টিপ টিপিও নোৱাৰা।
অৰুণাচলত ঠাণ্ডা কিন্তু ন?
ঠাণ্ডা তাৰ ভাইভটো ভাল কিন্তু আমাৰ এতিয়া ইয়াত যোনটো গৰম দি আছে তাত যদি আমি যাওঁ এতিয়া মানে ভাল লাগিব পুৰা ঠাণ্ডা পেলাই দিব গা আৰু সিহতৰ মানুহ বিলাকে চাগত থাকি বহুত ভাল পায় ন? পুৰা ঠাণ্ডাৰ মাজত কিন্তু নেটৱৰ্কৰ অকণ ইছ্যু হয় কিন্তু তেওঁ আহ মানে
অঁ সিহঁতৰ মানুহ কিন্তু আমাৰ ইয়াত থাকিব নোৱাৰে
নোৱাৰে নোৱাৰে সিহঁতে মেক্সিমাম এসপ্তাহ ইয়াত থাকিব তাৰপিছত আকৌ তালৈ গুচি যাব।
উম কাৰণ মানে ঠাণ্ডাটো লৈ লৈ গৰমতটো মানে নোৱাৰে সজ্য কৰিব।
অ গৰমতটো নোৱাৰে সহতে পুৰা মানে সৰুৰ পৰাই এইটো অভ্যাস হৈছে কিন্তু
উম আমাৰ ঠাণ্ডা গৰম দুইটাই ন আমি পাৰো যতে যাম মানে একজাষ্ট শই যাম।
সিহঁতৰ মানে গৰম বোলা বস্তু নাই আৰু সিহঁত ঠাণ্ডাই
উম তাতো চাগৈ এতিয়া হেৰি গৰম কাপোৰ পিন্ধিলেই
হয় নাই নাই এতিয়াই নিপিন্ধে আহ এতিয়াই এতিয়াই নিপিন্ধে দেই পিন্ধিব লাহে ধিয়ে মানে তোমাৰ এতিয়া জুলাই মাহ ন জুলাই মাহ মাহ জুলাই ছেপ্টেম্বৰ অক্টোবৰত অক্টোবৰো নহয় নৱেম্বৰ নৱেম্বৰৰ মানত পিন্ধি যাব
লাহেকৈ পিন্ধিব আৰু
পিন্ধিব পাৰে ও তোমাক কি লগ নাই মানে কি তুমি ফুৰিবলৈ কতো নোযোৱা
ফুৰিবলৈ ক'তো নোযায় লগ থাকিব লাগিব অকলে অকলে ক'ত ফুৰিবা কোৱা পগলা মানুহ বুলি ক'ব মানুহে
চ'ল' ট্ৰিপ কি ধুনীয়া চ'ল' ট্ৰিপ তুমি সকলে যোৱা এনজয় খোজ কে নকঅ খোজকাঢ়ি ন যাব তুমি যোৱা ধৰি লোৱা তোমাৰ তাত যদি পইচা আছে তুমি বিন্দাছ যোৱা ক'ৰবাত অকলে অকলে আজি তোমাক আজিকালি ক'ত চবতে ঘূৰি ফুৰিব পাৰি আজিকালিও সেইটো বুলি নাই আৰু ল'ৰা ছোৱালীৰ মাজত চব চব নিজৰ নিজৰ কামত অকলে তোমাৰ নিজ তোমাৰ যদি কাম এটা আছে তুমি অকলেই যাবা ন।
অকলে যাব লাগিব সেইটোৱে। নহয় নহয় সেইটো বুলি নহয় কেতিয়াবা ইনজয়ৰ কাৰণে লাগেও দিয়াচোন কিছুমান কামত হয়তো নিজে নিৰ্দিষ্ট যাব লাগিব সেইটো কোনো যাব নোৱাৰে কিন্তু কিছুমান কাম মানে এনেকুৱা লাগে লাগে
উম আমাৰ এতিয়া মোৰ ঘৰ বাৰু তেজপুৰ দেই মই ধৰি লোৱা আমাৰ যদি অকণমান হ'লেও গৰম পৰিলে। আমি ৰুদ্ৰপথ নহয় দেৱীসিংঘাট তাত যাওঁ বিন্দা তিলমাৰি বহো। আবেলি টাইমতটো কেতিয়াবা তেনেকৈ পাৰ হৈ যায়।
উম
ম ধুনীয়া প্ৰকৃতিটোও ভাল আৰু কি ক'ব মানে ভ ভাল জাগা‌।
জেগাতটো ভালনে এনে।
জাগাতটো ভাল ভাল দেই তোমাৰ ইয়াত চাবলগীয়াও আছে বহুত।
তাত শুনিছো নতুনকে কিবা হেৰি টুৰিষ্ট। প্লেজ বনাই আছে।
বনাই আছে তোমাৰ এতিয়া বনালে মানে তোমাৰ কেতিয়া মানে হ'বগে।
অ ভালে আছে ন বনাব পাৰিলে বহুত আহিব মানুহ।
হয় এতিয়া তেজপুৰতোতো চবেই চিনি পায় কিন্তু তেওঁ আৰু তেতিয়া মানে আৰু মান। তে কেনেকোৱা।
উম।
আগতেতো আৰু তেজপুৰৰ নামতটো কেনেকৈ হ'ল তেজপুৰৰ তেজৰ ন বৈ থকাৰ কাৰণে। এনেকুৱা জিতি মানে উম আৰু শুনিছো আগৰ যিবিলাক আই টি আইকিতাপতো আছে অ এতিয়া কিন্তু আমাৰ মানে এতিয়া এটো নতুন নাম এটা ল'ব ন যে এই এইটো কাৰণে আমি তেজপুৰ যাও নহয় ম এইটোত এইটো আছে কিবা জাগা এটা আছে ভাল জাগা এটা আছে চাবলৈ যাওঁ তেনেকুৱা মানে
উম
বাকী ঘৰটোতো নকলে বাৰু কিন্তু তেওঁ তুমি থ থকা জোগাখনৰ প্ৰকৃতিটো কেনেকুৱা কেনে
মোৰ জেগা থকা প্ৰকৃতিকণ বহুত ধুনীয়া ওচৰে পাজৰে দিয়া বাৰু হাযি ইমানো হেৰি নহয়।
মই এনেই গেছ মাৰিলে বিশ্বনাথ চাৰিলি নহয় এইফালে তোমাৰ। অ মিছা মাৰি তেনেকুৱা সেইফালে হ'ব।
বাৰু বাকী কোৱা।
কি মোৰ খবৰ ভাল।
খবৰ ভাল।
ভাল ভাল ভাল পঢ়া শুনা এতিয়া। এক আগষ্টৰ পৰা ক্লাছ হব সেই
অ তোমালোকৰ বিয়ে ন অ বা নতুন হেৰি পঢ়া এতিয়া আৰু বি এ ডিগ্ৰ্ৰী কাৰণে
এই ক নতুন পঢ়া এইগাল এতিয়া পঢ়ি পঢ়ি আহিছে এতিয়া আকৌ এই গাল মই মানে তোমাৰ। ইমান ইণ্টাৰেষ্ট নাই এইটোত।
ভালে হে ভাল ভাল এতিয়া ফ্ৰেণ্ডশ্বিপ পাবা।
সেইটো বাৰু হয় কিন্তু নহয় তোমাৰ মানে মই এতিয়া বেলেগ লাইনত যাম বুলি ভাবছো না মই এতিয়া ধৰি লোৱা তোমাৰ। আই টি আইটো কৰিছো মই টিইটো তোমাৰ ইক্ট্ৰিচিয়নত কৰিম। তেনেকুৱা মানে ইলেক্ট্ৰিচিয়নৰ মানে মোৰ আই বি এ ইমান মন নাই আৰু মা
তোমাৰ যদি মন নাছিলে তেতিয়াহ'লে কৰিব নালাগিছিলে
নহয় নহয় নহয় মই এতিয়া চোৱা, মই এতিয়া একে লগতে দুখন চাৰ্টিফিকেট ওলাল মানে মোৰ কাৰণেও ভাল।
আহ সেইটোও হয় উম।
এতিয়া একেবাৰতে দুইখন ওলাব।
মানে কি কিহৰ কিহৰ?
এতিয়া তোমাৰ যদি মই বি এটো কৰি মই বি এ তটো এডমিচন ললো যদি বি এ টোত পায় বি এ টো হৈ যায় আকৌ এইফালে তোমাৰ আই টি ইলেক্ট্ৰিচিয়ান হৈ যায় আৰু কি লাগে আৰু।
মানে দুটা পাব লাগিব এয়া ইণ্টাৰভিউ মই এতিয়া ইমান খাচ নহয় কে কওঁ মই এ দি আৰ ই দিম না।
দুটা কাম একেলগে কৰিলে এটা কামো সম্পন্ন নহয় জানান নাই?
কথাটো ময়ো জানো সেইটোক মোক ঘৰৰ পৰাও কৈছে কিন্তু তেওঁ মই এতিয়াছ নহয় মই আ যোনটো আই টি মই এইটো তোমাৰ এনেকে লোৱা নাই নহয় মানে এই তোমাৰ সদায় যাব লাগিব মই ক্ৰিকেট লৈছো ন, ক্ৰিকেট ললে মানে তোমাৰ সদায় চানডে চানডে থাকিব, চানডে চানডে গ'লে হ'ল। সপ্তাহটোতো গোটেইটো ক্লাছে যাব নালাগে অকল দেওবাৰ দিনটোত যাব লাগে।
আচ্ছা, নাই তোমাৰ কাৰণে ভাল হ'ব।
মোৰ কাৰণে ভাল হ'ব এইটোৱে মই যাম কলেজো যাম, সেইফালে তাতো যাম। মানে মই যোনখন মোৰ কলেজ তাতে তাতে চব আছে মানে।
হুম।
বাকী তোমাৰ কলেজ?
মোৰ কলেজটো কি ক'বা আৰু তেজপুৰ কলেজ।
তেজপুৰ কলেজ ন।
উম তেজপুৰ কলেজৰ পৰা পাছ কৰিলো। উম, এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত দিম।
অ গুৱাহাটীত বছো ন।
উম, এতিয়া একজামো আছে ভগৱানে কৰিলে ভালকে গ'লে হল।
এ ভালদৰে যাব ভালদৰে যাব ভালকৈ ভালকৈ আনিব পইচা দি ভালদৰে যাব বেয়াকো পইচা দি বেয়াকৈ যাব।
এতিয়া আমি আমাৰ ডিচিচন মাজতো চব কুৱেচন নাহে দিয়াচোন এতিয়া সিহতৰ ওপৰত ডিপেণ্ড কৰা ন কেনেকুৱা কুৱেচন আহিব?
এতিয়া যে তোমাৰ আমি বাৰু অকমান ভালেই যে আমাৰ বৰ্ডে কাটে নহয় গুৱাহাটী বৰ্ডে কাটিব। কিন্তু তোমাৰ দৰং কলেজত মই মানে দৰং কলেজত যোৱা আশা আছিলে কিন্তু মই মানে ভাবি চিন্তি নগ'লো কিয় ক অট'ন'মাছ হ'ল ন। অটনমাচত যদি তুমি প্ৰফেচাৰ যদি প্ৰশ্ন কাটে কিমান টান আহিব তুমি ভাবা কিমান টান, তাতকৈ ভাল মানে তেজপুৰতে লোৱা মই সেইকাৰণে তেজপুৰতে লৈছোঁ।
উম।
আছিলো যে দৰংত ল'ম বুলি কিন্তু নাই যেতিয়া অটনমাচ হল বুলি মই গম পাও মই তেতিয়া পৰা মানে ভাবিছো নাই এইটো ল'ব নোৱাৰা।
উ
মানে বেছি টান হৈ যাব ন। বাকি এতিয়া ভাত চাত হা হা!
দৰং কলেজত অ।
মানে তোমাৰ এই এইটো তোমাৰ ধৰি লওঁক আ ফাৰ্ষ্ট ছেমৰ ন ছেকেণ্ড চেমৰ একজাম আছে। তোমাৰ সেইটো আমাৰ যেনেকৈ এতিয়া তেজপুৰ কলে যে গুৱাহাটী বৰ্ডৰ পৰা আহিব, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিব প্ৰশ্ন। কিন্তু এই এইটো আমাৰ দৰং কলেজত নাহে, দৰং কলেজত নিজৰ প্ৰফেচাৰ প্ৰফেচাৰে কাটিব প্ৰশ্ন। আৰু তোমাক যদি অকমান বেয়া পায় নহয় ধৰি লোৱা তুমি কলেজ চলেজ ইমান নোযোৱা তোমাক মানে ছাৰে চিন্তি নাপায় ধৰি লোৱা ছাৰে তোমাক বেয়া পায় তেতিয়া মানে পুৰা ফুল মাৰ্কা কাতি বই কাতিব
উম ও তেনেকুৱা নেকি? আৰু যে চান্দে চান্দে ক্লাছ হয় বুলি কৈ হেইটো তোৰ মানে কেনেকুৱা হয়
সেইটো কেকে কি সেইটো সেইটো মানে তোমাৰ ক্ৰিকেট তুমি বি এও কৰিব পাৰা আই টিও কৰিব পাৰা মাত্ৰ দেওবাৰে দেওবাৰে তাত মানে চাৰ্টিফিকেট ছেম ওলাব
দৰং কলেজত পাৰি
কলেজত নাজানো কিন্তু ক্ৰিকেটো চেন্নাই থাকিব লাগে ক ইমান ডাঙৰ কলেজ থাকিব লাগিব
মোৰ লগৰ এজনীয়ে কৈছিলে তাত মানে চানডে চানডে কৰে ন তাই বি এড টো এম এ টো
তেতিয়াহলে আছে তেতিয়াহ'লে কি কি আছে তাত তাত মানে তোমাৰ এ এইটো এটা ফালৰ পৰা ভালো হা হা
পঢ়াটো ভালনে মানে হেৰিয়াৰ দৰংটো
দৰঙত পঢ়া ভাল নওঁ
উমতাত মানে ফাৰ্ষ্ট ডিভিজনত ছেকেণ্ড ডিভিজনত পাই যায়নে
ক'ত দৰঙত
অ ছেকেণ্ড ডিভিজন যেনিবা মই বি এত ছেকেণ্ড ডিভিজন পালো বা থাৰ্ড ডিভিজন পা
এ নাই নাই নোপোৱা নোপোৱা নোপোৱা সেই মই এইবাৰ নিজে মোৰ চেভেন্তি চিক পৰসেন্দিছ মোৰ কাটফ মাৰিছে তোমাৰ এইটি চেভেন এইটি এইট এক কাটফ মাৰিছে ভাবা
উম তুমিয়ে যদি পোৱা নাই আমি ক'ত পাম তেতিয়াহলে
তিনটা লেটাৰ পাইছো কিন্তু মই তেওঁ মই ভৰি মানে কি কেনেকুৱা লাগিছে মই মানে নহ'লা মাৰছো কি হ'ল
উম।
সেইটো কাৰণে। দিয়া হ'ব ন।
বাৰু ঠিক আছে কল কৰি থাকিবা মাজে মাজে বাৰু দিয়া।
উম হম